শুনিছানে?
হয় হয় শুনি আছোঁ। তুমি শুনি আছা
হয় হয়। শুনা পাইছোঁ।
অ কি কৰি আছা?
মই অলপমান এই পঢ়ি আছিলো ৰবা। তুমি কি কৰিছা?
অ অ মইও এই অলপমান ওলাই গৈছিলো বজাৰলৈ। আহি পালোঁ। আহি পাই মানে মই এহ সামাজিক মাধ্যম চাই থাকোতে হঠাৎ মানে মই দেখা পালোঁ মানে এই আমাৰ খুব ধুনীয়াকৈ মানে আমাৰ যি অসমৰ বিভিন্ন আমাৰ আহ মানে ঠাইবোৰ আছে। ঐতিহাসিক ঠাইবোৰ বা পৰ্যটনস্থলীসমূহ তাৰ বিষয়ে মানে খুব ধুনীয়াকৈ এটা মানে ভিডিঅ' প্ৰস্তুত কৰিছে। গতিকে ভাবিলো আমাৰ ইমান ধুনীয়া ধুনীয়া ঠাইসমূহ আছে। তাৰ ওপৰতে অকণমান আজি আলোচনা কৰোঁ নেকি তোমাৰ লগত কেনেকুৱা হ'ব।
হয় হয়। বৰ ভাল বিষয় তাৰ তুমি বাছি লৈছা দেই। মানে যিহেতু ধৰা আমাৰ অসম প্ৰাকৃতিক সৌন্দৰ্য চহকী ৰাজ্য অ চহকী দেশ হয় আৰু আৰু আমাৰ অসমৰ মানে প্ৰাকৃতিক সৌন্দৰ্য চাবৰ কাৰণে দেশ বিদেশৰ পৰা ধৰা। আহ, বা আমাৰ অসমৰ পৰ্যন পৰ্যটনস্থলী চাবৰ কাৰণে দেশ বিদেশৰ পৰা তোমাৰ বহু কেইজন পৰ্যটক আহে দিয়া চোন। ঠিকে ভাল বিষয় এটা বাছি লৈছা বাৰু কোৱাচোন।
অহ। মানে তাকেইতো এতিয়া প বাহিৰা পৰ্যটকসকলে দেশী বিদেশী পৰ্যটক প্ৰায় আমাৰ অসমলৈ ভ্ৰমণ কৰিবলৈ আহিয়ে থাকে। গতিকে পোন প্ৰথমে আহি আমাৰ এই যি আমাৰ গুৱাহাটীৰ মানে মাজমজিয়াত আমাৰ নীলাচল চল পাহাৰত থকা কামাখ্যা মন্দিৰলৈ মানে তেওঁলোক আহে। আহি তালৈ মানে খুব ভাল পায়। এক মানে যি আধ্যাত্মিক পৰিৱেশ তেওঁলোকে মানে খুব ভাল পায়। কি কবা এই কামাখ্যা মন্দিৰৰ বিষয়ে।
সঁচাকে ঠিকেই কৈছে মানে কামাখ্যা মন্দিৰটো এটা মানে উৎকৃষ্ট মানৰ পৰ্যটন স্থলী হয়। আমাৰ উম, অকল দেশ বিদেশৰ পৰা অকল পৰ্যটকসকলে এহ তোমাৰ চাবলৈ নাহে এহ কামাখ্যা শক্তি পীষ্ঠ আমাৰ উ তোমাৰ তোমাৰ ধৰা বিভিন্ন ধৰা বলিউডৰ অভিনেতা হওক অভিনেত্ৰী হওক বা আৰু হলিউডৰো অভিনেতা অভিনেত্ৰী সকলোৱ মানে উ তোমাৰ এই কামাখ্যা মন্দিৰত পূজা পাৰ্বন কৰিবলৈ আহে বা মা কামাখ্যা পূজা অৰ্চনা কৰিব কৰিবলে আহে, তেওঁৰ আৰ্শীবাদ লবলৈ আহে অ মানে তোমাৰ কবলৈ গলে কামাখ্যা মন্দিৰত ভ্ৰমণৰ কাৰণে তোমাৰ প্ৰত্যয়েক দিনে তহ পৰ্যটক দেখাই পাবা হলে মানে যেতিয়াই তুমি নোযোৱা কিয়
অহ অহ, তাকেইতো মানে মই এইবাৰ আৰু এম্বুবাচিত বাৰু এইবাৰ যোৱা নহল মই এবাৰ মানে সামাজিক মাধ্যমতে চালোঁ। কিন্তু যোৱা বছৰ মই গৈছিলোঁ। হেতি মানে ইমান পৰ্যদেশী, দেশী বিদেশী পৰ্যটকৰ লগতে সাধু সন্যাসীসকল বাহিৰৰ পৰা আহিছিলে তেওঁলোকে মানে ইয়াত আহে আহিবলৈ পাই মানে খুব আনন্দিত তেওঁলোকো অক, দেখিলেও মানে আনন্দিত হৈছিল মানে ইয়াত আহি এনেদৰে। গতিকে ই আমাৰ গৌৰৱৰ বিষয় হয় নে যে এনেকুৱা আমাৰ অস অসমৰ মানে আমাৰ আহ মহানগৰীতে এনেকৈ মানে ইমান এটা শক্তিপীঠ এ এটা আছে গতিকে ই আমাৰ বাবে এক গৌৰৱৰ বিষয়।
হয়- হয় একেবাৰে সঁচা কথা দেই মানে উম তোমাৰ যিহেতু মানে দেশ -বিদেশৰ পৰা তোমাৰ আহি থাকে ন'পৰ্যটক সকলে অ, আমাৰ ধৰা কামাখ্যা শক শক্তিপিঠ মানে তোমাৰ হেৰি কৰাৰ কাৰণে ভ্ৰমণৰ কাৰণে অম্বুবচীৰ সময়তো দেখা পোৱা গৈছে বহুকেইজন সাধু - সন্যাচী তেওঁলোকেও মানে আহি আছে বা চাবলৈ আহে বা তাতে পূজা অৰ্চনা কৰিবলৈ আহে আৰু যেতিয়ালৈকে মানে অম্বুবাচী অহ, খত শেষ হোৱাৰ পিছত টো যেতিয়ালৈকে মাৰ -মাৰ মানে দৰ্শন নকৰে তেতিয়ালৈকে মানে তেওঁলোকে গুচি নাযায়। যেতিয়া মানে যিটো মূখ্য মন্দিৰ হয় সেই মন্দিৰত সোমোৱাৰ পিছত তোলে তেওঁলোকে মানে ধৰা নিজৰ স্থানলৈ প্ৰস্থান কৰে।
হয় -হয় ঠিকেই একদম সুন্দৰ কথা কৈছা আৰু ইয়াৰ পাছতে মানে তেওঁলোকে আমাৰ এই পৰ্যটকসকলে আমাৰ ইয়াৰ এই কাজিক
তোমাৰ এই আৱ বহুত আৱাজটো কাটি -কাটি আহি আছে।
অ, ৰবা মই অকমান ঠাইটো সলনি কৰি লৈছো এইবাৰ শুনিছা নে চাবাচোন?
হয় -হয় কোৱা?
অ', অ', মানে আমাৰ যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে সেই ৰাষ্ট্ৰীয় উদ্যানলৈ কিন্তু মানে এ তেওঁলোকৰ এক মানে বিশেষ মানে তেওঁলোকৰ দৃষ্টিকোণ আছে কাৰণ কিয় এই যি আমাৰ এশিঙীয়া গড় কেৱল মানে আমাৰ অসমতেই পোৱা যায় বুলি কোৱা হয় সেইবাবে মানে তেওঁলোকে এশিঙীয়া গড় চোৱাৰ বাবে মানে বহুত উৎসুক আৰু আগ্ৰহী কাৰণ মই যোৱা বছৰে মই গৈছিলোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যাওঁতে মানে জীপ চাফাৰী কৰিছিলোঁ মই কৰোঁতে তাতে বহুতো মানে বিদেশী পৰ্যটকক পাইছিলোঁ পাওঁতে তেওঁলোকৰ মানে মই অকমান বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰিছিলোঁ কৰো কৰোঁতে তেওঁলোকে ক'লে বোলে তেওঁলোকে মানে যি এশিঙীয়া গড় আৰু কাজিৰঙাৰ যি মানে প্ৰাকৃতিক সৌন্দৰ্যতা এই সৌন্দৰ্যটো মানে উপভোগ কৰিবলৈ তেওঁলোক অধিৰ আগ্ৰহী সেইবাবে মানে তেওঁলোক আহিছে। গতিকে ই আমাৰ বাবে গৌৰৱৰ বিষয় নহয় জানো?
হয় -হয় একেবাৰে সঁচা কথা। আৰু মানে তুমি চাবাচোন যেতিয়াই তুমি যাবা কাজিৰঙালৈ তেতিয়াই তুমি মানে হেৰি উম, বিভিন্ন ধৰণৰ বেলেগ- বেলেগ দেশৰ পৰা আহা পৰ্য্যটকক দেখাই পাবা বা মানে তেওঁলোকে অ, কোনবা নহ কোনবা মানে থাকিবই তোমাৰ বিদেশৰ মানুহ আহ, চাবলৈ আহা ভ্ৰমণ কৰিবলৈ আহা তেওঁলোকে মানে ধৰ নিজৰ আহ, সংস্কৃতিৰ লগতে আমাৰ সাহিত্য সংস্কৃতি হওঁক বা আমাৰ যিখিনি উম, ধৰা প্ৰাকৃতিক সৌন্দৰ্য আছে সেই সকলোবোৰ মানে তেওঁলোকে বেছি ভাল পায় আৰু আমাৰ অসমখনে তেওঁলোকক বেছি কৈ আকৰ্ষণ কৰে আমাৰ অসমৰ ধৰা যিবিলাক পৰ্যটনস্থলী আছে সেই পৰ্যটনস্থলী বিলাকো মানে উম, তেওঁলোকক বেছিকৈ আকৰ্ষণ কৰে তাৰ ভিতৰত তোমাৰ কাজিৰঙা এটা হ'ল তাতে তোমাৰ তেওঁলোকে বিভিন্ন ধৰণৰ ধৰা জীৱ -জন্তুও দেখা পায় তাৰ লগত যেনেকা তুমি ক'লাই এশিঙীয়া গড় কাজিৰঙাৰ নাম ল'লেতো তোমাৰ এশিঙীয়া গড়ৰ কাৰণেটো কাজিৰঙা বি বিখ্যাতে দিয়াচোন জানা শুনা কথা।
আৰু মানে মই সেই তেতিয়া যাওঁতে দেখা পালোঁ তেওঁলোকে মানে তেওঁলোকৰ কেমেৰাত এই প্ৰাকৃতিক সৌন্দৰ্য কাজিৰঙা তাৰোপৰি বিভিন্ন জীৱ -জন্তুৰ মানে ফটোসমূহ তেওঁলোকে তুলি লৈছিল যিটো মানে এক আমাৰ মোৰ বাবে এক গৌৰৱৰ বিষয় আছিল কাৰ মই, মোৰ ভাল লাগিছিল যে, মই এনেকুৱা এখন ঠাইৰে ম তে মানে জন্ম হৈছো, যত মানে তেওঁলোকে আহি ইমান আগ্ৰহেৰে মানে সেইসমূহ চাইছে বা সেইসমূহ ফটো তুলি লৈছে, বা তেওঁলোকে তাত নিজৰ ঘৰ মানে, উভতি গৈ তেওঁলোকে এয়াৰ বিষয়ে কব, বা ইয়াৰ প্ৰচাৰ চলাব হয়নে নহয়? তেওঁলোক সামাজিক মাধ্যমত দিবগৈ, গতিকে ই আমাৰ বাবে খুবেই গৌৰৱৰ বিষয়। ইয়াৰ পাছতে মোৰ মনলৈ আহিলে এই মাত্ৰ, অ এৰিয়া এই শিৱসাগৰ যি আমাৰ ঐতিহাসিক ঠাই, আমাৰ আহোম বুৰঞ্জীৰ এক মানে ঐতিহাসিক ঠাই ৰংঘৰ, কাৰেংঘৰৰ পৰা আদি কৰি যি তলাতল ঘৰ, জয়সাগৰ পুখুৰী, এই সমূহৰ মানে এক আমাৰ আঁ কীৰ্তিস্তম্ভসমূহৰ বিষয়ে তুমি কি ক'বা?
মানে তোমাৰ তাৰ কাৰণে কবলৈতো বাৰু শব্দ নাই, কিন্তু ধৰা, যিহেতু আমাৰ আহ শ'শ বছৰ আগতে, বহুত আগতে মাৰ্চ আহোম স্বৰ্গদেউসকলে, বা বিভিন্ন ধৰণৰ তাতে ৰং ঘৰ, কাৰেং ঘৰ, তলাতল ঘৰ, শিৱদৌ'ল, আহ জয়দৌ'ল, জয়সাগৰ পুখুৰী এই সকলোবোৰ যিহেত তো তোমাৰ তেওঁলোকে এ স্থাপন কৰি গৈছে, আৰু তোমাৰ শিৱসাগৰ বুলি ক'লে, বিশেষকৈ তোমাৰ বিহুৰ সময়ত শিৱসাগৰৰ কথ মনত আহে।
উম'‌ ৰংঘৰৰ বাকৰিত।
হয় হয়, ৰংঘৰৰ বাকৰিত যেতিয়া তোমাৰ সেই বিহু নৃত্য প্ৰদৰ্শন কৰে, আৰু তোমাৰ হুচৰি গাই, বিভিন্ন ধৰণৰ খেল প্ৰতিযোগিতা তাতে মানে ধৰা তোমাৰ
অনুষ্ঠিত হয় অঁ, অ এই হেৰি আৰু ম'ম'হ যুঁজ, বুলবুলি চৰাই যুঁজ, এইবিলাক মানে হৈছিলে।
হয় হয়। এ এনে যিবিলাক খেলবোৰ আছে, সেইবোৰ চাই পিনে বা উপভোগ কৰি যথেষ্ট খিনি ভাল লাগে, আৰু এই আহু স্বৰ্গদেউ সকলেও তোমাৰ, সেই সময়ত তোমাৰ এনে ধৰণৰ খেলবোৰ ব মানে উপভোগ কৰিছিলে বা এ নিজৰ ধৰা খেলিবলৈ আহ খেলি পিনে, মনোৰঞ্জন মনোৰঞ্জন কৰিছিলে, লগতে তোমাৰ তোমাৰ এই যে জয়সাগৰ পুখুৰীতটো, সেইটো তোমাৰ আহ কি স্বৰ্গদেউ জয়ধ্বজ সিংহই তোমাৰ নিজৰ ধৰা এ মাতৃৰ স্মৃতিত বনাইছিলে। অ' আৰু জয়হাগৰ পু পুখুৰীতটো আৰু তাৰ লগতে তাতে তাতে এটা চব, আটাইতকৈ ডাঙৰ মানে উল্লেখযোগ্য এটা স্থান আছে জেৰেঙা পথাৰ। য'ত মানে এ তেওঁৰ তেখেতৰ মাক' জয়মতীক তোমাৰ'জেৰাঙা পথাৰত বান্ধি থৈছিলে। আহ হয় নিজৰ মানে উ স্বামীৰ কথা সুধি পিনে' উম এ মানে বহুত সময় পিনে তাতে হেৰি কৰি থৈছিলে ত' সেইটো মানে এটা উল্লেখযোগ্য স্থান।
তাকেই, মানে ই আমাৰ বাবে এক মানে এই কীৰ্ত্তিস্তম্ভসমূহ আজি তুমি নাম ল'লা যে, আৰু জেৰেঙা পথাৰৰ তাতে মানে সেইখিনি ঠাইৰ বিষয়ে মানে মই এবাৰ যাবলৈ খুব ইচ্ছা গৈছে মানে, যেতিয়া আমি সৰুৰ পৰাই মানে পঢ়ি আহিছো, ইতিহাসত, বিভিন্ন বুৰঞ্জীৰ কিতাপবোৰত গতিকে, তুমি এনে শিৱ সাগৰলৈ গৈ পাইছা নে নাই বাৰু?
আহ শিৱসাগতো মই এনেই যাই পোৱা নাই। কিন্তু' ধৰা মোৰ যাবৰ বহুখিনি ইচ্ছা আছে, কাৰণ মই যেতিয়া ধৰা মোৰ মানে আইতা গৈছিলে, যাওঁতে অ আই তাৰ, আহি পিনে মোক কৈছিলে যাতে তাতে মানে ইমান ধুনীয়া ধুনীয়া এনে ধৰণৰ কীৰ্তিস্তম্ভ আছ বা এনে ধৰণৰ মানে গোটেই স্থানৰ বিষয়ে মোক মানে কৈছিলে। বা ভালদৰে বুজাইছিলে বুজাই দিছিলে বা মই মানে ফটো বিলাকো চাইছিলো তেতিয়া মানে- সেইবোৰ চাই পিনে মোৰ এনেকুৱা লাগিছিল যেন মই নিজে যাওঁ নেকি গুচি যাওঁ। ইমান ধুনীয়া মানে তাৰে এ দৃশ্য বোৰ বা প্ৰাকৃতিক- ইমান মনোমোহা আৰু তাৰ লগতে তোমাৰ এটা কথা এ আহোম - জগত সকলে যে তোমাৰ এই ৰংঘৰ কাৰেংঘৰ এইবোৰ যে সজাইছিলে, তুমি চাবাচোন। সেইবোৰ ইমান মজবুত আছিলে যে, আজিও মানে তাৰে উ তাৰ যিখিনি। নিৰ্মামানৰ প্ৰক্ৰিয়া সেইখিনি আজিও মানে তোমাৰ এতিয়ালৈকে মানে- এ নভঙা কৈ আছে বা একো মানে তাৰে মেৰামতি কৰিবলগীয়া হয়।
তাকেইেতো মানে একদম আচৰিত কথা যে সেই তাহানিৰ আজিৰ পৰা প্ৰায়- শ শ বছৰ পুৰণা সেই মানে কীৰ্তিস্তম্ভসমূহ- মই নিজে যিহেতু এবাৰ গৈছিলো গৈ মানে দেখিলো তাতে মানে- কি ধৰণে যে তেওঁলোকে সেইবোৰ নিৰ্মাণ কৰিছে, এনেই মই বুৰঞ্জীক- কিন্তু পঢ়া মতে তাতে বৰা চাউল, কণী- মাছ এনেকুৱা ধৰণৰ কিছুমান- সামগ্ৰীৰে সেইবোৰ মানে মছলা বনাই তেওঁলোকে মানে নিৰ্মাণ কৰা বুলি শুনিছিলোঁ। তাৰ পিছত মই যিহেতু নিজে গৈ দেখিলো সেইবোৰ মানে একদম বেলেগ ধৰণৰ আজি- এতিয়া চাবা আজিকালি আমি যি ঘৰ নিৰ্মাণ কৰো প্ৰায় বছৰে বছৰে- ছৰে মেৰামেতিৰ প্ৰয়োজন হয়, সেইবোৰ ইমান বছৰ ধৰি মানে ইমান ধুনীয়াকৈ- মানে তাতে- টিকি আছে, সেইটো দেখি মানে খুব আচৰিত লাগিলে হয় ন-
হয় একেবাৰে সঁচা কথা মানে- উম ইমান ধুনীয়াকে তাৰে মানে প্ৰাকৃতিক সৌন্দৰ্য সেইকাৰণেতো ধৰা তোমাৰ আমাৰ যিবিলাক- পৰ্যটক আছে সেইবোৰ আমাৰ অসম দেশৰ কাৰণে বেছি আকৰ্ষিত দিয়াচোন। কাৰণ তেওঁলোকে যিমান পাৰে সিমান মানে অসম দেশত পৰয মানে ঘুৰিব লগা- ফুৰিবলৈ চেষ্টা কৰে বা আহেও প্ৰতি বছৰে-
তাকেইতো ঠিক আছে নহ'লে আজি ভালেই লাগিল তোমাৰ লগত বহুখিনি কথা জানিব পাৰিলোঁ আজি নহ'লে আমি ইমানতে- সামৰণি মাৰো।
হয় হয় নিশ্চয় মোৰো বহুত ভাল লাগিলেই হয় হয় হয়।